হেল'! হেল্ল'!
হেল্ল'!
অঁ কি কৰি আছা?
অঁ মই এনে আছো। তুমি কি কৰি আছা?
মই আছো এনেই এ কি কয় ঘৰতে আছো। ম স্কিল ডেভেলপ কৰিব চাই আছো। তুমি ভাত খালো?
অঁ তুমি কি কৰিছা তুমিটো টোৱেলভ পাছ কৰিলা ন, এতিয়া কি কৰিবা?
মই এতিয়া জব। এপ্লাই কৰিব কাৰণে চাইছো তাত স্কিল স্কিল ডভলপমেন্ট চাগে
উম অঁ। এ মে আহ আজিকালটো। স্কিলটো সবতে লাগে আৰু স্কিল ডেভলপমেন্ট বহুত ইম্পৰটেণ্ট হয় আৰু মানে জব যবত এপ্লাই কৰিব কাৰণে, জব চব, স্ক্রিল বিচাৰে আৰু উ
আজিকালতো স্কিল স্কিলছে ডেভলপ কৰিব বিচাৰে আচলতে তো সয়াই চাই আছো স্কিল ডেভলপমেণ্ট নিজৰ
উম মই তুমি নিজক আহঁ মানে কাৰটো মানে কি ক অঁ পিছত মানে বিচাৰি আছা।
অঁহ।
উম ভালে। আজিকালিতো স্কিল চ বুত দৰকাৰ হয় আৰু
উ আজিকেতো সবতে স্কিল ডেভলপমেট থাকে। টো বত ইম্পৰ্টেণ্ট হৈ গৈছে আজিকালি।
তুমি যতে নোযোৱা স্ক্ৰীলএ লাগিব মানুহে তোমাৰ কি স্ক্ৰীল আছে সেইটোকে। বিচাৰে আৰু
অঁ নহবা জবওঁ নাপাই।
উম সেইটোৱে তুমি পিছে কি কি কি কি স্ক্ৰীল চাইছা এতিয়া। উম।
চাই আছো যে কি স্কিল কৰিব প লাই জবছবোৰৰ কাৰণে আচলতে ল নিজ ৰূপ। অঁ নিজৰো এটা স্কিলচ লাগে ভিতৰৰ পৰাও স্কিল ডেভলপ ব লাগে চবতে ক্ৰিল ইম্পৰ্টেণ্ট তুমিতো চাগে দি আছে এতিয়া জব বোৰৰ।
অঁ আজিকালিটো এনেকুৱা মানে বেচিক লাগে ন যেনেকে মানে কম্পিউটাৰ স্ক্ৰীল যিতো মানে কম্পিউটাৰ স্কিল বা কমিউনিকেশ্যন স্কিল থাকিলা বহুত ভাল হয় আৰু
অঁ আজাল চবতে স্পৰ্টকম ম
অঁ সেইটোৱে চব ফেইল কৰে মই এতিয়া মানে সেনেকুৱা কুকিঙৰ সেতি চাই আছো ন। কুকিঙৰ মোৰ স্কিলছ দেভলভ কৰিব মানে এতিয়া কৰ্ছেচ ক'ম বুলি ভাবিছোঁ কুকিঙৰ স্কিলছ্‌ ডেভলপ কৰিম বুলি ভাবিছোঁ৷
উম সেয়াই লাগে৷ কুকিঙতো বহুতে স্কিলছ লাগে তাতো কুকিংতো স্কিল স্কিলত
অ পুৰা স্কিন বেচ হয় আৰু পুৰা মানে প্ৰেক্টিকেল হয় আৰু সেইটো তাত চব স্কিল বেস্তে চব কাম হয় তাত মানে নাইফৰ টেক্‌নিক লৈ পেলাই মানে কুকিঙৰ টেকনিক চব স্কিলৰ ওপৰতে আছে৷ সেইটো তাত স্ স্কিলছ ডপমেন্টৰ বহুত দৰকাৰ আছে মানে মানুহ খালী দেভেলভ মানে কি মানে যিমান প্ৰেকটিচ কৰিম সিমান খিনি কিন্তু বেছি ডেভলপহে হৈ যাব লাগিব আৰু বেছি ফাইন আৰু ধুনীয়াকে৷
অ সেইটো মইও মানে প্ৰেকটিকেল ফিল্ড চাই আছো প্ৰেকটিকেল ফিলছতো মানে স্কিলছ লাগে আজি কালি৷ ত' সেয়াই স্কিল ডেভলপ কৰি আছো চবতে৷
উম আজিকালি এনেকোৱা টেকনিকেল স্কিলচবোৰ মানে বেছি ভাল হয় যোনটো বস্তু মানে সেইটো কৰি পেলাই মানে নিজৰো ভাল লাগিব আৰু যোনটো কাম হয় কামটো থাকিব আৰু নিজৰো ভাল লাগি থাকিব তেনেকুৱা ফিলছ লৈ পেলাই মানে ভাল হয় আৰু স্কিল লগোৱা পৰা ভাল আছিলে তেনেকুৱা স্কিল
অ সেইটোৱেই৷
উম আজিকালি তুমি যোনটোয়েই হেৰি জেগাত নোযোৱা তুমি ভাবি লোৱা তুমি আ কিবা আ ভিডিঅ'জ বনাবলৈ যোৱা তাতে তোমাৰ স্কিল লাগিব৷ বা ক'বাত কিবা ইন্টাৰভিউ দিবলৈ যোৱা তোমাৰ ওচৰত প্ৰথম মানুহ তোমাৰ কি কি স্কিলচ্‌ আছে সেইটোকে সুধিব৷ কি তোমাৰ মানে হেৰি কিমান কোৱালি চনত তোমাৰ স্কিল্লচটো কি কি আছে সেইখিনি চাই বেছি৷ ডিগ্ৰীটোতো মানে থাকে তাতকে বেছি মানে স্কিল কি কি আছে সেইটো চাব আৰু মানুহে৷
আ কতো চব স্কিলতে পায় মানে কনফিডেন্সতো স্কিল্ল চাই তে তাপিছত ফৰ্মেল লাৰ্ণিং এইচবত চব স্কিল ডেভলপমেন্টছে চাই আজিকালি চবে৷
সেইকাৰণে মানে স্কিল ডেভেলপমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় আৰু আজিকালিতো স্কুলচ এড কৰি দিছে ন মানে স্কিল ডেভেলপমেণ্টৰ কৰ্চছ বোৰ যেনেক লিডাৰশিপ স্কিল বা কম্যউনিকেশ্যন স্কিলছ তেনেকুৱা মানে ধৰক সেইকাৰণে মানে এড কৰি দিছে তাকেমানে এনেকুৱা মানুহৰ স্কিলছখিনি ডেভলপ হওক আৰু৷
মানুহ তামানে ইমপ্লয়মেন্টত ইম্প্ৰুভ আহিব কনফিডেঞ্চত ইম্প্ৰুভ আহিব৷ তেতিয়া মানে ইনক্ৰিজ হ'ল ইনক্ৰিছ স্কিল ডেভলপ কৰিলে বেছি ভাল পৰফমেঞ্চ দিব মানুহে
অ সেই তেনেকে৷
ফিউচাৰ কেৰিয়াৰো বেছি পাব মানুহে৷ স্কিল ডেভলপমেণ্ট কৰা
স্কিলচ থাকিলে মানে বহুত ভাল হয় আৰু স্কিল খিনি মানে সৰু পা ডেভেলপ কৰিলে আৰু ভাল আৰু টোৱেলভ পিছত যোনটো এতিয়া টাইম ন মানে এইটো টাইমত মানে একদম ভালকে গোটেই খিনি স্কিল লৈ ল কৰিব পাৰি বা ডিচকভাৰও কৰিব পাৰি কি কি স্কিলচ লাগে?
উম।
পিছে তোমাৰ পিছৰ পৰা মানে কিবা শব্দ আহি আছে কি বা
মোৰ?
অ পিছফালৰ পৰা কিবা চাউণ্ড আহি আছে।
অ।
উম। স্কিলছ তো আজিকালি বহুতে ইম্পৰ্টেণ্ট হৈ গৈছিলে, পাৰ্চনেল একাডেমি বুলিও ক'ব পাৰে আৰু। ইম্প্ৰুভ কৰিব চব পাৰফৰ্মেঞ্চবোৰত। জবছ বোৰত বহুত কাম আহে।
উম।
কনফিডেন্স বিল্ড কৰে।
আৰু মানে আমাৰ মানে নিজৰ যোনটো স্কিল আছে, সেইখিনি মানে ডেভলপ কৰি শিকিব লাগে, তেতিয়াহে মানে আমাৰ এনেকোৱা বেছি হেল্প হয় আৰু। যি স্কিল মানে নিজৰ আছে সেইতুকে মানে যেনেকে ধৰি লও মই এ কুকিঙৰ আছে ত মই সেইতুকে আৰু কৰি থাকিলে কৰি থাকিলেহে মানে তেতিয়া কুকিঙৰ স্কিলটো আৰু ডেভেলপ হ'ব ন।
এ ত মানে ফিউচাৰটো কাম আহিব স্কিলছটো।
উম।
তেনেকে ডেভলপমেন্ট হয় আৰু স্কিলচৰ।
সেইটোয়ে।
অ কোৱা আৰু?
আৰু হেৰি অ যেনেকে মানে মোৰ বা এজনী আছে আৰু হা ত' বা মানে ইমান কোৱালিফাইড নহয় আৰু মানে ডিগ্ৰী ইমান নাই কিন্তু বায়ে বাৰত স্কিল বহুত আছে কমিউনিকেশন ইচকিল বে বহুত ভাল হয়। ত' বায়ে এতিয়া ধুনীয়া জব কৰি আছে ষ্টেবল জব এটা কৰি আছে আৰু। বা কত কম্যুনিকেশ্যন স্কিল বা কম্পিউটাৰৰ স্কিল ইফিন কেইটা মান কিতি স্কিল আছে ত বা এতিয়া ধুনীয়াকে ষ্টেবল জব এটা কৰি আছে। আৰু গুৱাহাটীতো, ধুনীয়াকে সিহতি বা মানে ঘৰ চলাই আছে তেনেকে মানে তেনেকােও আমাৰ মানে নিজ স্কিল ডেভেলপ কৰি থলে আৰু এনেকে ফিউচাৰবোৰত বেছি হেল্প হয় আৰু। ত' সেইকাৰণে স্কিল ডেভেলপমেণ্টটো বহুত বেছিয়ে ইম্পৰ্টে টেণ মানে একদম বেচিক বস্তু যোনটো আজিকালি বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আৰু কিবা নহয় কিবা এটা তুমি ই যিমানে পঢ়ি নলও তোমাৰ মানে কিবা নহয় কিবা লাগিবই আৰু। স্কিল নহ'ব পিছত গৈ পেলাই একো নহয়গৈ।
সেইটো মানে মোৰ বাও তো তাইও ডিগ্ৰী একো কোৱা না যিক কৈছে স্কিল দিয়ে পাইছে।
অ তোমাৰ বাই কি কৰি আছে?
এতিয়া জব কৰি আছে কিন্তু তাৰ জিও জব কেইটা কৰিছে আজিকালি চব স্কিলৰ পৰাই গৈছে ত মানে ইনে ডিগ্ৰী দি হোৱা নাই চব স্কিলচ দিয়ে তাই জব কৰিছে। ত সেইটোতে গম পাই যিকোনো স্কিল কিমান ইম্পৰ্টেণ্ট হৈছে।
অ সেই তেনেকে মানে স্কিলচটো সেইকাৰণে মানে বহুত ইম্পৰ্টেন্ট হৈ গৈছে কাৰণ মানুহে বেছিভাগ অ মানে এতিয়া কোনোবা জুনে জব দি আছে ন সিহতি মানে চাই কি মই এই মানুহতে মানে কি কৰিব। কৰিব পাৰে এই মানু্হটোয়ে কি কি কৰিছে সেইটো চাই পেলাই মানে জব দিবলৈ বিচাৰে মানে কি অ এই মানুহ জনৰ তাত এইটো এইটো স্কিল আছে মানে তেওঁ বহুত ভাল হয়। ত' সেই তেনেকে মানে দিবলৈ বিচাৰে আৰু সেইটোয়ে এইবোৰৰ কাৰণে স্কিল ডেভেলপমেণ্ট বহুত ইম্পৰটেণ্ট হয়
অ যদি কিবা কৰি আছে তাতো স্কিল থাকিলে মানে ক আহে তাত কাম কৰিবলৈ ইজি হৈ যায় চবৰ মাজত থে মানে এটা কনফিডেন্স আহে। কাম কৰিব পাৰে ভালকে।
এ কনফিডেঞ্চও লাগে মানুহক কি অ মইটো কৰিব পাৰিম মোৰ তাত এইটো স্কিল আছে মই কৰিব পাৰিম
অ
আ চলা
ডিজিটেল স্কিলচো বহুত ইম্পৰ্টেট আজে
অ অ সেইটোৱেই দিজিটেল স্কিল ম বেচিক স্কিলছ খিনি বহুত ইম্পৰ্টেণ্ট হয় আ
মোৰ ডিজিটেল স্কিলচ অকমান আছে ত মই ভাবিছো কিবা ডিজিটেল স্কিলচৰ ওপৰত কাম কউ বুলি
ফিউচাৰৰ তাৰ কাৰণে এনেকা জপছ বোৰত টো চাই আছো
উম উম পাৰা পাৰা
অ ডিজিটেল স্কিলছ আৰু মেডিজেচলি ডেভলমেণ্ট হৈ আছে ত' কৰিব পাৰে
অঁ অ পাৰে দিয়া ঠিকে আছে দিয়া তোমাৰ যদি কিবা হেল্প লাগে কবা স্কিল ডেভেলপমেণ্টৰ মই আছোঁ
অ হ'ব ঠিক আছে
অ অ ঠিকে আছে দিয়া ৰাখিছোঁ ন উম উম